হেল্ল', কি কৰি আছা?
এ', এনে বাগৰি আছো। তুমি?
মই কাপোৰ ধুলো।
অ',
ভাত পানী খোৱা হ'ল।
এ', নাই খোৱা খাম হে, অলপ পাছত তুমি খালা?
মই খোৱা মই গায়ে ধোৱা নাই এতিয়ালৈকে।
অ', কিয় ধোৱা নাই।
ধোম এতিয়া ধোম আৰু
আজৰি হোৱা নাই, কাম কৰি।
অ',
বাকী খবৰ ভাল তোমাৰ?
উম', আছে ভাল, বেয়া মাজত।
অ', ঘৰত ভাল?
ঘৰত ভাল ভাল।
অ', বাকী ইণ্টাৰণশ্বিপ কেইটায়া শেষ হ'ব? হেৰি,
ইণ্টাৰ্ণশ্বিপটো আমাৰ শেষ হ'বই মানে, আমাৰ এতিয়া কি হৈছে জানা কালৈ এইটো সপ্তাহত তে তিনদিন মান গ'লো।
অ',
ত',, আৰু নাযাও, অহা সপ্তাহত দুদিন যাম হৈ যাব। ত', সিহঁতে মিলাই দিব বুলি কৈছে।
অঁ অঁ ঠিকে আছে তেনে।
হয়।
ময়ো যাম মোৰো শেষ হ'বই বাৰু এটা সাতাইশ তাৰিখে। উম বেছি দিন নাই, সাতাইছ নহয় মানে
মানে সোমবাৰে।
পাৰিবি, অ অ অ সোমবাৰে শেষ হ'ব মই তেতিয়া সাতাইশ তাৰিখে ইটাৰশ্বিপ শেষ কৰিম আও শেষ কৰি পেলাই আঠাইছ তাৰিখে ফুৰিবলৈ যাম।
অহ।
এনেই বাকী পঢ়া-শুনা কৰিছে নে নাই কিবা?
এই নাই কৰা একোৱে কি পঢ়া-শুনা কৰিম।
ডিগ্ৰী শেষ হোৱাৰ পিছত কি কৰিম বুলি ভাবিছা?
ডিগ্ৰী শেষ হোৱাৰ পিছত মই ভাবিছো যে ডিচটেন্সত মাষ্টাৰ ডিগ্ৰীটো লৈ ল'ম। লৈ পেলাই এ ডি স্কুলত সোমাই যাম।
দূৰত্বত কৰিবা?
অহ।
তেনেহলে তুমি কাম এটা কৰিব পাৰা চাৰি বছৰীয়াটো কৰি পেলাই হেৰি এবছৰতে দূৰত্বত পঢ়ি দিলে হৈ যাব, সমানে এ সময় ল'ব বাৰু, দূৰত্বত পঢ়িলে হেৰি হ'ব খালি
যদি তুমি দূৰত্বত নপঢ়া তেতিয়া যদি তুমি এটা সানমাসিক আগবাঢ়ি থাক এটা দূৰ দূৰতত পৰিলে এটা ছমাহ এটা পিছ পৰি থকাৰ নিচিনা হয়।
উম হয় নেকি?
অঁ, মানে মোৰ দাদা এজন আছে অ সি তাতে এনেকে দূৰত্বত কৰিছে মানে সি অ কাম কৰি আছে ন হেৰি এ কিবা হেৰি ফাইনেন্সত কাম কৰে। সি মানে এ পঢ়াত ভালেই ধৰ মানে চোক কাই হয়, ত সি কৈছে নিজৰ খৰচটো ধৰ উলিয়াই আছে সেইটোতো ডাঙৰ হৈ আহিছে ঘৰত খুজিও ভাল নালাগে ন পইচা।
হয় হয় হয়।
সেইটো কাৰণে সি কাম কৰি আছে আৰু দূৰত্বত হেৰি এইটো উম এম এ টো পঢ়ি আছে।
অহ।
তাৰপিছত কি কৰিম ভাবিছা পঢ়ি পেলাই হেৰি কিবা কাম কৰিবা নে কি?
এ কি ক লগৰ কেইজন মানে কৈ আছিলে এ দি আৰ ই একজাম দিব।
অ এ দি আৰ ই ওলাব নহয় এই এইকেইদিনতে ওলাবতো তুমি হেৰি কৰিবা এ এ আবেদন কৰিবা।
এ তুমি যেতিয়া কৰিবা ন মোক জনাবাচোন।
অ মই কৰিম, এই ওলাবই অক্টোবৰৰ পৰা হেৰি অসম আৰক্ষী হেৰি হব। পৰীক্ষা মানে ফিজিকেল হ'ব।
হুম।
দৌৰা, জপিওৱা এইবোৰ হ'ব তাৰপিছতে এ জৰ নৱেম্বৰ ডিচেম্বৰ মানত এ দি আৰ ই আকৌ ওলাব।
হয় নেকি?
অ'।
যেতিয়া ওলাব তুমি গম পালে, তুমি যেতিয়া এপ্লাই কৰিবা ন মোক ক'বাচোন মইও কৰিম, একেলগত কৰি দিম যদি একেলগে থাকো আৰু বেছি ভাল ন?
সেইতোৱে। এ-এ-এইটোতো আমি ফৰ্থ গ্ৰেডৰ কৰিব লাগিব ন? এ দি আৰ ই কাৰণ আমাৰ হেৰিটো ডিগ্ৰীটো কমপ্লিট অ'-সম্পূৰ্ণ হোৱা নাই নহয়।
অ', ফৰ গ্ৰেডত কি কি থাকে?
ফ্ৰট গ্ৰেদৰ মানে কি এনেকুৱা ধৰ কেৰানী, এ স্কুল বিলাকত যোয় কিবা চাফা কৰে, এনেকুৱা বোৰ। মোৰ মানে হেৰি মোৰ মানে মন কি জানা? মোৰ ফৰ্থ গ্ৰেডৰো ইমান কৰিব মন নাই, কিয় জানা? তুমি আজ-বা-আজিকালিতো পইচা জানাই মূল্য কি ইমান হয়ন নহয়? ইমান বহুত পইচা নাপায় বাৰ হেজাৰ, চৈধ্য হেজাৰ, হৈ যায় বাৰু। তাৰ পিছতে আমাৰ পেঞ্চনতটো নাই, আগতে যেনেকে পেঞ্চন পাইছিলে সে তো নাই উঠাই
অ' হয়, মই শুনা পাইছো দেই পেঞ্চন টো বোলে আগৰ দৰে নাই এতিয়া বোলে কেনেকা কিচ
এক কালীন দিব, এক কালীন দিব মানে এতিয়া, এতিয়া পেঞ্চনতটো নাই যে সেইটো টো কাৰণে মোৰ ইমানো কৰিব মন নাই, মই মানে ভাবিছোঁ‌ যদি তুমি এতিয়া আজিকালি এনেকুৱা বহুত বহুত প্ৰতিষ্ঠান আছে ন প্ৰাইভেটত? সেইবোৰত যদি তুমি কৰা তাতকে বেছি মানে এটা দৰমহা পাবা, দ-ধৰা আজিকালি পইচা এতিয়া ধৰা চৰকাৰী চাকৰি বুলি ক'লেও যদি তুমি বাৰ, হাজাৰ চৈধ্য হাজাৰ, টকাত এখন ঘৰ নচলে, আৰু আমাৰ ল'ৰা নাই ঘৰত, সেইটো কাৰণে মোৰ ইমান মন নাই বাৰু।
মই ন তাকে ভাবিছো হা, মই যে, কি কয়? বি এ টো কম্পিল্ট কৰি পেলাই মই কিবা প্ৰাইভেট ইন এ প্ৰাইভেট স্কুলত সোমাই যাম।
অ', আৰু তোমালোকৰ সেইাফালে যদি ল'ৰা-ছোৱালী আছে তুমি তিউচন কৰাই পেলাই নিজৰ খৰচটো দেখোন এতিয়া উলিয়াই থাকিব পাৰা।
আমাৰ ফালে মানে স্কুল বহুত ন, বিদ্যালয় যে আমাৰ ফালে ধেৰ। দুটা ঘৰ পাৰ হৈ হৈয়ে বিদ্যালয়, জানানে?
চব হেৰি প্ৰাইভেট হয় নে, নে চৰকাৰী হয়?
চৰকাৰী, প্ৰাইভেট দুয়োখন।
অ', আজিকালি কিন্তু চৰকাৰেও বহুত ওচৰত ওচৰত স্কুল বিলাক দিছে ন? সুবিধা কিন্তু বহুত কৰিছে।
অ', আজিকালি চৰকাৰে সুবিধা বহুত কৰিছে দেই।
অ'।
হয় বাৰু।
কিন্তু এতিয়া কিন্তু যে আমাৰ এতিয়া দেখিছা নাই? এ এতিয়া আমি চচিয়েল মিডিয়া এটা মানে খুলিবই নোৱাৰো কেনেকুৱা এটা নিউজ বোৰ দেখিছানে? নিতৰ প-পৰীক্ষাৰ পেপা হেৰিবলাক প্ৰশ্ন কাকত বোৰ লিক হৈ-হোৱা কাৰণে
অ', সেইবোৰ কাৰনেটো চ
ইমান হুলস্থূল, কিন্তু সেইটো মানে উন্নত কৰিছে যদিও কিন্তু ভাল হোৱা নাই কিন্তু চবফালে।
কিন্ত আমি এতিয়া কেনেকে কম? দেখ হা কাৰ মানে মেইন কাৰণটো কি, মূল কাৰণটো কি সেইটোয়ে ভালকে গম ওলোৱা নাই ন?
মূল কাৰণটো মূল কাৰণটো হৈছে, এতিয়া আমৰ এটা ধৰ এটা নিটৰ এটা ল'ৰা মানে ছোৱালী ছোৱালীজনী সিমান ল'ৰা এটা বহুতো এটা ভাল মনোবুদ্ধি লোৱা হয়। মানে ধৰ সিঁহতৰ বহুত মানে স্মৃতি শক ক্তি বহুত হ'ব ডক্তৰ হ'বলৈ কাৰণে ধৰ, সিহঁতে ইমান সিহঁতে ইমান কষ্ট ইমান কষ্ট কৰে, কষ্ট কৰা পিছত পৰীক্ষা দিব। সিহঁতৰ মানে ওলাই যায় ওলাই ৰিজাল্ট ওলাই যাই, ওলাই যাব সেনেক ইমান দি দুবছৰ তিনিবছৰ একেৰাহে এ সেইটোতে আমি এতিয়া ধৰ মেট্ৰিক হায়াৰ ছেকণ্ডেৰী নিচিনা নহয়, কম চে কম দিনটোত তুমি ষোল্ল সোতৰ ঘণ্টা পঢ়িব লাগিব। আমাৰ কাৰণেতো ধৰ আমাৰ। আমিতো হেইটো নোৱাৰিম ন? তেনেকে যেতিয়া তুমি দুবছৰ তিনিবছৰ কষ্ট কৰিবা, কষ্ট কৰি ফলাফল ওলোৱা পিছত যদি চৰকাৰে কৈ দিয়ে যে হেৰি পেপাৰ লিক হৈছিল। যোন হয় শৰ মাজত দহটা পহে পেপাৰ লিক হৈছিলে। পাইছিলে, অন্যখিনিৰতো কষ্টতোটো এনেই গ'ল? আৰু বহু বহুত লৰা বহুত ল'ৰা ছো সেইটো কা সেইটো কাৰণে বহুত ল'ৰা ছোৱালীয়ে মানে চুইচাইড কৰি দিছে, ইমান বছৰ লষ্ট হোৱাৰ কাৰণে কিছুমান চোকাপোৱালি ধৰ আ অ আত্মহত্যা কৰি দিছে। সেইটো কাৰণে মানে অ' এতিয়া বহুত আন্দোলন কৰিছে, যে মানে কিছুমানৰ ঘৰৰ মানুহ বোৰ আহিছে লগৰ বোৰে চুইচাইড কৰি দিয়াৰ কাৰণে আহিছে। আৰু ধৰ সিহঁতৰ মনতটো ভাঙি যোৱা নিচিনা হৈছে ন, সেইটো কাৰণে হৈছে এইবোৰ। আৰু শিক্ষা ব্যৱস্থাটো যদি অকন ভাল হয় তেতিয়া সেইটো পেপাৰটো লিক নহ'ব, কিয় হ'ব। অ' মাজত দালাল সোমাইছে ন পইচা দিছে। সেইটো কাৰণে এইয়া হৈছে। এইবাৰ ছোৱালী এজনীয়ে পাইছে নেকি ন, মই হেৰি নিউজত পাইছিলো?
অ' আমাৰ ফালে দুজনীয়ে পাইছে।
ভালে বাৰু।
সিটো শুনিছো পাঁচ মাইলত পাঁচ মাইলত দুজনী পালে বোলে।
অ', মই শুনিছোঁ, দুজনী ছাত্ৰ এজনী ছোৱালী মই এজনী দেখিছোঁ। উম, খাতোন নে কিবা এনেকা আছে।
এজন ল'ৰা।
অ', অ'। ভালে হৈছে, আমাৰ এইফেলে বাৰু তেনেকুৱা নাই শুনা। এই ইয়াৰ আগৰ বাৰ থাকোতে আমাৰ তোৰ ঘৰৰ ওচৰত দাদা এটাই পাইছিলে। তাৰ পিছতে নাজানো আৰু এতিয়া এই বাৰ নাই কৰা দেই কোনেওঁ, কঠিন আছে কিন্তু ন' বহুত।
হয়, বহুত মেধাবী হয় যে ইহঁত।
অ'। আৰু বয়সো বয়সো বহুত নহয়। উম, বহ মানে একেবাৰতে চবতে ওলাই গৈছে নেকি সিহঁত।
হয়, একেবাৰতে ওলাইছে সেইটোৱেটো ন' ভাগ গ্য থাকিব লাগিব, চোৱা এক এইবাৰে হায়াৰ ছেকেণ্ডৰী দিছে এইবাৰে পুৰা ভাল হৈ গৈছে। ভালে হৈছে দিয়া ন'?
অ'। আকৌ যে এতিয়া যে নীটৰ হেৰিত খেলি মেলি হোৱা কাৰণে যে নীটটো উঠাই দিব। কাৰণ থালা পাত তিয়ে হেৰি কৰিছে মানে যে নালাগে শিক্ষা মানে নীটটো উঠাই দিবলৈ দি আছে, বহুত পোৱালি হেৰি হৈ গৈছে যে।
উম।
জানই যে কি হয় কি জানো কৰে।
সেইটোৱে, ভাত খালা?
ভাত খোৱা নাই।
বনালা?
অ', বনালোঁ।
আহ।
বাকি কোৱা ঘৰত চবে ঠিক ন'?
অ', ঠিকে আছে। ঘৰৰ মানুহ ক'ত গ'ল?
ঘৰৰ মানুহ আছে ঘৰতে।
অ'।
তোমালোকৰ
আমাৰ হেৰি মা আৰু বা বা আকৌ হেৰি আমাৰ দোকানত আছে। মই এনে আছোঁ ভিতৰতে ইমান গৰম।
উম, তাকেইতো। জুলাই মাহটো এনেকাই বুজিছিলা কবি খুচি কবি গম। কেতিয়াবা ৰ'দ দিয়ে কেতিয়াবা বৰষুণ দিয়ে। কেতিয়াবা হে গেলা গৰম দি দিয়ে, কেতিয়াবা দিনত বিজুলী দিয়ে।
সেইটোৱেইটো।
উম।
কি কৰিবা
তেতিয়া আহিবা কেতিয়াবা আমাৰ ফালে।
অ' যাম দিয়া। এ, গৰমতো গৈ লওক তাৰপিছতহে যাম নহ'লে যাবই মন নাযায় ইমান গৰম।
হয়।
এ, তোমাৰ কাম কৰা হ'ল নে নাই?
মই কাম কৰি আজৰি।
থৈছো দিয়া তেনে
হা কি ক'লা?
হ'ব দিয়া ঠিকে আছে যদি খবৰ ভাল যদি চবৰে।
অ' হ'ব। মনত কৰিবা কেতিয়াবা কেতিয়াবা তুমিতো মনতে নকৰা।
অ' হ'ব হ'ব কৰিম দিয়া।
উম হ আহ কৰা জানো নালাগে তো, কৰা জানো মনত?
অ'।
অ' হ'ব হ'ব দিয়া বেলেক দিনা কথা পাতিম হা।
অ' অ'।
অ'।